হেল্ল'।
হেল্ল'। হেল্ল' শুনিছা?
কি কৰি আছ?
কি কৰি আছা? ৰাস্তাত আছো।
মই এনেই অ', অ' মই এনেই ভাত পানী খালা
অ' তুমি
নাই নাই খোৱা গৰমত মনে নাযাওঁ যিটো গৰম পৰিছে দেখিছায়ে
গৰম দেখি কি ভাতো নাখাবা আজি?
মনে নাই যোৱা দেখোন গৰম
উম। তাৰপা ঘৰত চব ভালে আৰু ত'। চব ঠিকে এনেই।
উম কতো ফুৰিব যোৱা নাই?
নাই নাই গৰমত ফুৰিব যোৱা নাই যাম মানে এতিয়া। তাকে হেৰি দাৰ্জিলিং নহ'লে শ্বিলং ভাবি আছো।
অ'।
উম মানে সেইটো চাইডে অলপ ঠাণ্ডা ন নহলে অৰুণাচল চাইডে যাম বুলি ভাবিছিলো তোমাৰ যোৱা মাহত গৈছিলো তাৰ পৰা এইটো মাহত পুৰা দেখিছায়ে লেণ্ডশ্লাইড হৈ আছে পুৰা বানপানী হৈ আছে।
উম।
সেইটো কাৰণে সেইটো কাৰণে মানে তাত যাবলৈ এতিয়া ৰিক্স ৰিক্স ন সেইকাৰণে যোৱা নাই মানে।
আমাৰ লগৰ কেইজনমান গৈছে তো এতিয়া।
ক'লে গৈছে?
অৰুণাচল।
তুমি নগ'লা?
মই নগলো যাম বুলি ভাবিছোহে।
অ' কাৰ লগত যাবা?
বা হঁতৰ লগত।
অ' অৰুণাচল গৈ হেই ঠিক নাপাবা তাৰআগতে তোমালোকে শ্বিলং গুচি যোৱা নহ'লে বা দাৰ্জিলিং গুচি যোৱা। অ' সেইটো চাইডে মানে ঠাণ্ডা ঠাণ্ডা ভাল পাবা আৰু গৈ পিনে।
উম।
গম পালা।
উম পালো দিয়া।
তাকে কিবা কৰি আছা নেকি তুমি? মই মা পাপা তোমাৰ
অ' মা, পাপা, বা আৰু মই।
অ', অ' দাদা ভাইটি নাই।
দাদা, ভাইটি নাই।
পঢ়ি আছা নেকি?
উম পঢ়ি আছো।
মই নাই মোক কমপ্লিট হ'ল। পঢ়ি মেলি কি কৰিম ভাবিছা?
পঢ়ি মেলি ভাৱ নাই বাৰু এতিও।
চাকৰি, বিজনেছ,
উম বিছনেছ কৰিম বুলি ভাবিছিলো।
কি বিজনেছ কৰিম ভাবিছা?
কাপোৰৰ।
অ কাপোৰৰ, ঠিকেই ভাবিছা। ঠিকে ষ্টাৰ্ট কৰিব পাৰা, এনে কেতিয়াবা ষ্ট বুলি ভাবিছা তুমি কাপোৰৰ বিছনেজ?
পঢ়াতো খদম হৈ লওক, তাৰ পিছৰ পৰা কৰিম এতিয়া নকৰো।
অ। উম উম। কেনেকুৱা ধৰণৰ কাপোৰ আনিবা মানে, এ এতিয়া চবৰ-চবৰে আ মানে কি ল'ৰা ছোৱালী
অ ল'ৰা ছোৱালী চব। চাদৰ-মেখেলা, জীন্স-টপ আৰু লৰা মানুহ
উ চাৰট, বেগি, শৰ্চ, তাৰপিছত তুমি ভেজ আনিৰ পৰা।
উম।
পুৰা চলে মানে সেইবিলাক বক্সি চাৰ্ত আনিব পৰা।
উম।
উম।
তুমি
তাক। মই তোমাক বিজনেচ কৰি আছো দেই।
অ কিহৰ বিজনেচ কৰিছিলা?
এই মোৰ পাৰ্নাৰ এটাৰ লগত মানে দুইটাই তোমাৰ এক্সপৰ্ট-ইমপৰ্টও কৰো। এতিয়া দুইটা সেইকাৰণে লগতে আছ
কিহৰ কৰিছা বিজনেছ?
এক্সপৰ্ট-ইমপৰ্ট তোমাৰ ধৰা এয়া বস্তু বিলাক তোমাল এনে ধৰি লোৱা বস্তু বিলাক তোমাৰ দেলহি পঠিয়াব লাগে, মুম্বাই পঠিয়াব লাগে। উম আমি চাও মানে সেইবিলাক। উম। তাকে সেইটো সেইটো কৰিব পাৰিবা, কিন্তু তোমালে অকমান প্ৰব্লেম হ'ব খালি গাৰ্ছ হয় ন আচলতে। তোমাক মই ভাল আইডিয়া দিছ পাৰ্ডাৰ খুলি লোৱা, সঁচা
উম চাই ল ৰ'বা টাইম আহক।
উম উম পাৰ্লাৰত মানে পইচা গমপালা।
উম--হা?
সেইটো কৰিব পৰা। আৰু আৰু তুমি কোৱাচোন?
তুমি কি কি খাই ভাল পোৱা নো?
নমাই মই চব খাই ভাল পাওঁ
চব খাই ভাল পোৱা
নান মই নানু কনটো চবে খাওঁ তই ন তুমি নো তোমাৰ মাতটো ফাটি ফাটি আহিছে
নেটৱৰ্ক নাই নেটৱৰ্ক
উম উম কোৱা এতিয়া আহিছো কোৱা
আহ
ঘূৰি ফুৰি ভাল পোৱা নাই হা হেল্ল' অ কোৱা ঘূৰি ফুৰি ভাল পোৱা নাই
তুমি হা
অ কি কৈছিলা
ফাষ্ট ফুড খাল পোৱা নে নোপোৱা
খাও কিন্তু বেছি নাখাও বাহৰে থাকিলেনো সেইবিলাক খাই থকাই হয় ঘৰত বেছিক থকা নহয় ন সেইবিলাকে খাই থকা হয় আৰু
আমি আৰু কেতিয়াবা কেতিয়াবা খাওঁ
মোক ঘৰতথা নহয় যে সেইকাৰণে
আচ্ছা
আহ
তুমি কি বাহিৰতে থাকা
বাহিৰত মানে মই তোমাৰ যোৱা বছৰ আছিলোগে পোনেত
উম
পোনে পৰা আহিছোহে তোমাৰ আহ ডিচেম্বৰৰ শেষত আহিছো পোনে পৰা
আহ
এই বছৰটো আহিও তাকো এতিয়া মই ঘৰ হয় মোৰ গুৱ অ গুৱাহাটীত আছে ডিব্ৰুগড়ত থাকোৱে মোৰ গুৱাহাটীত অহা যোৱা হৈ থে মানে কাম ৰ কাৰণে নগলেও নহয় ঘৰত থাকিম বুলি ভাবিলেও ফোন মাৰিব আমুকটো হৈছে আহিব লাগিছে তামুকটো হৈছে আহিব লাগিছিলে সেইকাৰণে আহিব লগা হয়ে কি কবা ঘৰত মাহতে কয় টাইম নিদিও এইটো সেইটো কৰি থাক ঘৰত নেথাকো এতিয়া
আৰু তাতো সেয়াই গৈ থাকে
উম কাকো টাইম দিব পৰা নহয় সেইকাৰণে
উম
উম তাকে সেইটো কাৰণে মানে গালিও খোৱা হয় নগলো নহয় পাপা আগতে পাপাই গৈছিলে তাৰ পিছত এতিয়া পাপা নেযাই মোক পঠিয়াই মোক দিলে চবকে যাব লগা হয়ে সেইটো কাৰণে নহ'লে গাড়ী ফচি যায় এইফালে তোমাৰ গাড়ী নোলায় ৰখাই থৈ দিয়ে সেইকাৰণে যাব লাগে আকৌ পইচা মাৰি দিয়ে ন ড্ৰাইভাৰ বিলাকে তেল চেল মাৰি দিয়ে সেইটো কাৰণে মানে নেযাও বুলি ক'লে যাব লগা হয় মাথা চাথা কাৰো ওপৰত বিশ্বাস কৰিব নোৱাৰি ন আজিকালি
সেইটো কাৰানে মানে
উম এতিয়া গৰম কেনেকুৱা আহিছিলে
আহ গৰম কি কবা বাহিৰত ওলাবও মন নাযায় কলো যাবও মন নেযায় কিন্তু অলপ পাছত যাব লাগিব উপায় নাই
উম আমাৰো একেই ইমান গৰম পৰিছে নহয় ঘৰতো থাকিব নোৱাৰা
তাকে ওলাই যাওঁ বুলি ক'লো ৰাস্তা চাইদো গৰম আমাৰ ইমানতা গছ চছ নাই মানে গছ গছ বিলাক কাটি দিয়ে মানুহে ঘৰ চৰ বনাবলৈ কাৰণে নৰুৱে চৰুৱে গছ গছবিলাক ৰুব লাগে সেইকাৰণে গুৱাহাটী তাতে যাব নোৱাৰি এতিয়া আৰু গৰমৰ কাৰণে
ক'বই নালাগে সেই বেছি গৰম গৰমটো গৰম আৰু বৰষুণ দিলেতো কবই নালাগে সিলা হ
উম উম বৰষুণ দিলে কি ক'বা আৰু গৰম পৰে ৰ'দত গৰম বৰষুণত পুৰা বানপানী
উম
সেইকাৰণে যাব যা নগলেও নহয় জালো মানে অশান্তি কি কবা লৰা হয় যেতিয়া। কৰিবলৈ তাতে ঘৰত এটাই ল'ৰা ন।
উম তাই ল'ৰা-
সেইকাৰণে সে- সেইকাৰণে মানে বেছি মাথাটো বেয়া হয় মান।
হম।
নেগাও বুলি ক'লেও যাব লগা হয় ন- কৰো বুলি কলও কৰিব লগা হয় কি কবা। যদি তুমি যদি কাপোৰ বিজনেচ ষ্টাৰ্ট দিয়া তেতিয়াহ'লে মোক কক- পাৰা মই তোমাক মানে সেনেকে হলচেলত দিয়া মানুহ উলিয়াই দিব পাৰিম মানে- মোৰ লগৰ এটা কৰে ন- আহি অ মোকে কব পৰা- তুমি কন্টেকট কৰিবা মোক। ত কেনেকুৱা ধৰণৰ কাপোৰ লাগে চেণ্ডেল থেডেলো থক- বা-
সেয়াও ৰাখিম বুলি ভাবিছো চেডেল।
উম চেডেল আছে বা মানে কক শ্লিপাৰ সেইবিলাক-
আহঁ।
অঁ অঁ। তাকে ষ্টাৰ দিলে মানে ক'বা মোক যদি কিবা হেল্প লাগে।
উম।
উম উম হ'ব দিয়া উম উম উম উম। পঢ়ি লোৱা আৰু কমপ্লিট কৰি লোৱা তাৰ পিছত মোক জনাবা-
উম জনাম দিয়া।
উম উম হ'ব দিয়া অ অ।
উম।